অ' আছো ৰ'বা তোমাৰ?
মোও আছো আছো।
ঘৰতে আছে ন‌' এইকেইদিন? অ' অ' আছে দিয়া।
কি ক'লা বন্ধু?
অ' ঘৰতে আছা বুলু এই কেইদিন?
অঁ ঘৰতে আছো ৰ'বা, তেনেকুৱা ফুৰিব ক'তো যোৱা নাই। যাম যাম কে যাবৰ সময় মিলা নাই ঔ।
বন্ধু বিলাকৰো টাইম বিলাক নিমিলে ন' একেলগে।
না‌ তাকে আজিকালি সময় নিমিলা হৈছে কাৰো, কোনোবাই কোনোবাই কামত সোমালে কিবা হেৰি কৰিলে, নিমিলাই হৈ গৈছে সঁচাকে টাইমটো দেই।
উম। তুমি ইনেই ক'ত ঘূৰিব গৈছা?
বন্ধৰ পৰাতো মই তেনেকুৱাকৈ ঘুৰিব যোৱা নাই। গ'লো বাৰু তোমাৰ এই শ্বিলং চাইডে গ'লো অলপ ফুৰি আহিলোঁ। আৰু তোমাৰ এইফালে শ্বিলংৰ এইফালে ফুৰিলো, তাৰপাছতে তোমাৰ শ্বিলঙৰ পুলিচ বজাৰ গ'লো তাৰপাছতে তোমাৰ আ আৰু ৱাটাৰ ফল দুটা মানত গৈছিলোঁ। ৱাটাৰ ফল তোমাৰ নামটো পাহৰিলো মই। নংফুৰ ওচৰত ৱাটাৰফল দুটা আছে নামটো পাহৰিলো মই, তাতে গ'লো। তাৰ পাছতে তোমাৰ এইফালে আমাৰ পাহাৰৰ এইফালে আৰু এটা নদী এটা আছে নদী নদী মানে নিজৰা বুলিয়ে ক'ব পাৰি আৰু সেইফালেও গ'লো ফুৰিব বহুত দিন যোৱা নাছিলোঁ। মানে আমাৰ ওচৰে পাজৰে অলপমান ঘূৰিলো আৰু তুমি ক'ত ক'ত গ'লা পি
ময়ো কাহাৰিতে গৈছিলোঁ ৰ'বা।
অহ আচ্ছা আচ্ছা।
অঁ তাৰে পৰিৱেশটো ভাল লাগে ন' পাহাৰ ঠাণ্ডা বতৰ গছ গছনি।
অ' সেইটো হয়। শ্বিলঙৰ বতৰটো কিন্তু ধুনীয়া দেই
উম সেইবিলাক চাই কিনে এটা ভাল লাগে কিবা এটা পাহাৰৰ। আৰু বাইক চলাই গ'লেতো আৰু বেছি ভাল লাগে।
তাকে তাকে।
মোৰ তোমাৰ যোৱা বছৰ হেৰিত গৈছিলোঁ। কলকাত গলো ঘূৰিব কাৰণে প্ৰথম যোৰহাট গ'লো। যোৰহাটৰ পৰা তোমাৰ জয়সাগৰ যে জয়সাগৰ লেক তাতে গ'লো। তাৰ পিছত তাৰে পৰা এন চি চিৰ ফালৰ পৰা আমাক লৈ গৈছিল, আমি কলকাটতা গ'লো কলকাটতাৰ পৰা তোমাৰ মুম্বাই গ'লো। মুম্বাইত তোমাৰ চি তোমাৰ লোনাবালা বুলি জাগা এটা আছে, নহয় জানো? আমাৰ শ্বিলঙৰ নিচিনাই ঠাইতো, ধুনীয়া জাগাটো একদম বৰষুণত মইতো গৈছিলো যোৱা বছৰ, ধুনীয়া আছিল জেগাটো বন্ধ একদম মানে ধুনীয়া জেগা আছিল বুলি কৈছো, তাতে আমাৰ তুমি বিশ্বাস কৰিবা ব্ৰহ্মপুত্ৰ আমাৰ নদীৰ যোনটো আছে ন' আমাৰ অসম এটা বহুত ডাঙৰ লেক এটা আছে, লেকটোৰ নাম ব্ৰহ্মপুত্ৰ লেক।
তাকে। এইবিলাক নতুন, নতুন ঠাই এটা চাই ভাল লাগে ন কিবা এটা, নতুন ঠাই নতুন মানুহ।
অ'।
আৰু খাদ্যবিলাক খায়ো বেলেগ, বেলেগ ঠাইত ভাল লাগে কিবা এটা।
অ' মই তুমি বিশ্বাস কৰি মুম্বাইত প্ৰথমবাৰৰ বাবে মই বাৰাপাও ট্ৰাই কৰিছিলোঁ। মানে বহুত ধুনীয়া লাগিছিল খাই পেলাই।
উম, বৰাপাও কেলে ফেমাছ।
উম, বৰাপাও কি ধুনীয়া বনাই, বাৰপাও আৰু পাও ভাজি কি ধুনীয়া লাগিছে মা খাই পেলাই বন্ধ, দামটো কিন্তু আমাৰ পৰা অলপ বেছিকে লৈছে টুৰিষ্ট বুলি।
কিমানকে ল'লে?
এটা বাৰাপাও এনে বিশ টকা হয়, আমাৰ পৰা চল্লিশ টকা লৈছে। তাৰ পাছতে তোমাৰ যোনটো পাও ভাজি হয়, পাও ভাজিৰ প্লেট চল্লিশ টকা আমাৰ পৰা পঞ্চাশ টকা ললে, দহ টকা এটা বঢ়াই লৈছে আমাৰ পৰা।
অ', অ'।
কলকাতাত তোমাৰ মাছ ভাত খালো, চীত তো চিতল মাছ আৰু মাছ ভাত খালো তোমাৰ এশ দহ টকাত, কি ধুনীয়া খাদ্য মানে ধুনীয়া। তুমিও গৈছা বন্ধু ক'ত ক'ত ফুৰিব গৈছা?
মই ইমান এটা ফুৰিব যোৱা নাই আৰু এনেকে শ্বিলং চাইডৰ কাজিৰঙা গ'লো এবাৰ। বহুত আগতে।
অ, আৰু?
সেনেকে আৰু ইমান এটা যোৱা নাই আৰু ক'তো ফুৰিব।
আচ্ছা, আচ্ছা।
উম, যাব লাগিব আৰু নেক্সট।
ওলাবা ওলাবা, আমি এইবাৰ ভাবি আছো জাজুকৰ ফালে ট্ৰেকিং কৰিব যাওঁ।
অ,।
যাবা নেকি জুগ ভেলি?
জুগ ভেলী যাব পাৰি।
জুকা ভেলিও যাম বুলি ভাবিছো আৰু বুলষ্ট্ৰেকতো যাম বুলি ভাবিছো। ওলোৱা যদি ওলাবা একেলগে যায় আহিম নে কি কো
কৰিছা তোমালোকে?
বাজেট বেছি নহয়। এতিয়া যদি জুক ভেলীত যোৱা হয় আমাৰ, জুক ভেলিৰ বাজেট তোমাৰ খোৱা-লোৱা, অহা যোৱা টেন থাউজেনড বুলি তুমি ধৰা আৰু তোমাৰ টেন থাউজেণ্ড অকলে ধৰা
উম।
গাড়ী ভাড়া, চাৰী ভাড়া চ'ব খোৱা লোৱা মিলাই টেন থাউজেণ্ড এটা ধৰা আৰু জোকভেলী আমি একদম মানে ভালকে যাম, ভালকে খাম, মানে ভালকে থাকিম, তোমাৰ মানে একদম এক্সপেঞ্চি হেৰিত থাকিম আৰু গম পাইছা বন্ধু। মানে এনেই ধৰিল হোষ্টেলত থাকিলোঁ, কিবা হেৰি কৰিলো নকৰো বন্ধ গম পাইছা। পুৰা মানে আমি ফ গম পালে, পুৰা ধুনীয়াকে ঘূৰি লগত যাওঁতে খাই লৈ পেলাই বস্তু-চচস্তু বহুত কিবা কিবি থাকিব বাৰু। টেন থাউজেণ্ড টকা ভিতৰত যদি আমি আকৌ মিলি যাওঁ, আমাৰ ইনা আমি পুৰা একদম মানে ধুনীয়াকে
উম',
পাঁচ দিনৰ কাৰণে যদি যাওঁ আমি, ধুনীয়াকে আমি আপ ডাউন কৰিব পাৰিম বঢ়িয়াকে হেৰি মানে তোমাৰ এনেকুৱা নালাগে যাতে তুমি মানে এনে আৰু গ'লা, এই ধৰি লোৱা জেনেৰেল ট্ৰেইনত গ'লো আমি। জেনেৰেল ট্ৰেইনত যাই পেলাই, এ' মানুহৰ ঠেলা হেঁচা হেৰি কৰি সেনেকুৱা থাকা বা হেৰি কৰা তেনেকুৱা নহয় আৰু পুৰা একদম ফাইভ ষ্টাৰ হোটেলত যোৱাৰ নিচিনা থাকিম। হেৰি কৰি লম
তেতিয়া সেইবিলাক অভিজ্ঞতাবিলাক মনত থাকি যাব ভালকে, ভিডিঅ'-চিডিঅ' কৰি
অ', মানে একদম হেৰি কৰি নাযাওঁ আৰু দেই বন্ধু। কাৰণ সেনেকৈ গ'লে বহুত বস্তু, চুৰ হোৱাওঁ বহুত হেৰি থাকে গম পালে নে।
উম', এনেকুৱা এক্সপিৰিয়েন্ঞ্চ ল'ব লাগে ভাল।
তাকে আমি ভাবিছোঁ তাকে আমি দহজন মানুহে যাম যদি যোৱা কোৱা তুমি, প্ৰথম জুকৰ ভেলি যাম।
তেন্তে তোমাক কম দিয়া মই, ফোন কৰি।
অ', জুকৰ ভেলিৰ বাজেতটো বেছি বেয়া নহয় দেখোন, যাব পৰা যায় ন' বন্ধ তোমাৰ।
উম', উম',
অ',
এনেই তুমি পাহাৰ ভাল পোৱা নে, বেছি সাগৰ ভাল পোৱা?
মইতো বন্ধু ক'ব যদি যাওঁ মই বেছি পাহাৰে ভাল পাওঁ, কিন্তু সাগৰত সাঁতুৰি ভাল পাওঁ।
অ', সাতুৰিবি সাগৰত, দিগদাৰ নহয়।
নাই নাই বন্ধু মই তোমাৰ, সুইমিং ক্লাছেছ কম্প্লিত কৰিলোঁ অলৰেদি সাত সাতুৰিব মই পাৰা হৈছোঁ এতিয়া, ভালকে দেই। সাগৰত সাঁতুৰিব মানে বন্ধু চোৱা ইমান দূৰতো নহয় দেই, একদম গভীৰ জেগাত। মানে যোনখিনি জেগাত মানে চেল ওচৰতে সেনেকুৱা জাগাত সাঁতুৰিব পাৰো আৰু পুখুৰী-চুখুৰীত হওঁক বা চুইমিং পুলত হওঁক, সেইবিলাক জেগাত ধুনীয়াকে সাঁতুৰিব পৰা যায়। কি সাগৰ খনতো বহুত পানীটো, উঠল-মুঠল হৈ থাকে ন' বন্ধু। ত' তাতে অলপ সাতুৰিব দ'- দ' হয়। ত' সাতুৰিব ইমান দিগদাৰ হয় বাৰু দেই।
উম',
উম',
বাকী এনেই মোৰো পাহাৰে বেছি ভাল লাগে এ' ওপৰৰ পৰা নিজৰা যোনবিলাক বৈ থাকে, দেখি এটা বেলেগ ফিল আহে এইটো চাই।
সেইটো হয় বাৰু বন্ধু, নিজৰা তলত গা ধোৱা ধুনীয়াকে
আৰু পাহাৰৰ অ' কোৱাচোন?
আমি যেতিয়া জুকভেলিত যাম জুকভেলি গ'লে তাতে আমি পাঁচটা নিজৰা আৰু পাঁচটা মানে নদী নিজৰাৰ পৰা হৈছে ঠিক আছে বন্ধু ত' সেইয়া পাঁচটা চ' নিজৰা পাৰ কৰি যাম, যদি তোমাৰ ভাল লাগে। তেনেকুৱা জেগা জুকৰ ভেলি তোমাৰ কাৰণে ধুনীয়া এটা এক্সাম্পল। কৰা তুমি তাতে
চাওঁ দিয়াছোন ভাবি, পইচাটো মিলিব লাগিব নহয়।
এ বন্ধু পইচাটোতো আহিব আজি কালি গুচি যাব। এইবিলাক এক্সপেৰিয়েঞ্চ তুমি আৰু পিছত ল'ব নাপাবা ন বন্ধু।
উম যোগাৰ কৰো দিয়াচোন।
অহ, যাব পাৰিলে ভাল আমাৰ লগত ন?
উম উম, লগ বন্ধুৰ লগত যাই বেছি ভাল লাগে।
উম কাৰণ মা - দেউতাৰ লগত সেইবিলাক জাগত যাবানো কেনেকৈ? মা - দেউতাই খোজকাঢ়িব পাৰিবও জানো বন্ধু?
উম নোৱাৰেও।
অহ, তোমাৰ এইটটি ফাইভ কিলোমিটাৰছ খোজ কঢ়িব লাগিব আমি। এক কিলোমিটাৰছ কেনেকুৱা মা - দেউতা খোজকাঢ়িব কোৱাচোন?
উম উম।
সেইটোৱে কথা।
প্লেনটো কেতিয়া এতিয়াত তোমালোকে কেতিয়ালৈ যাবা?
আমি এতিয়া ভাবি আছো অলপ ঠাণ্ডা পৰক। ঠাণ্ডা পৰাৰ সময়ত যাওঁ কাৰণ এই গেলা গৰমত যাব নোৱাৰি ভাই। আমি ভাবিছো নৱেম্বৰ নহ'লে পা দূৰ্গা পূজাৰ পিছত নহলে দেৱালীৰ পিছত। দেৱালীৰ পিছতে যাম বুলি ভাবিছো, দেৱালীৰ পিছত গ'লে অলপ ঠাণ্ডা পৰিব ন।
অ অ।
ঠাণ্ডাত গ'লে ভাল হ'ব এইবিলাক ট্ৰেকিং, চ্ৰেকিং কৰিব।
উম, ঠাণ্ডাতে যাব লাগিব বন্ধু গৰমত গ'লে মৰি থাকিম গৈ হিট ষ্টভ আহি পেলাই। হুহু খোজ কাঢ়িব, ইমান যে গৰম আজিকালি।
উম, নতুন নতুন ঠাইত এনেকে ভ্ৰমণ কৰি নতুন নতুন সংস্কৃতিবিলাক দেখি ভাল লাগে। আহ বেলেগ মানুহৰ লগত কথা পাতি। তাৰে ঠাইখিনিৰ মানুহৰ লগত কিবা বুজি খাদ্যবিলাক কেনেকুৱা?
উম।
সেইকাৰণে ভ্ৰমণ কৰিব লাগে মাজে - মাজে।
তাকেই। মইতো বন্ধু তেনেকৈ হেৰি কৰি পেলাই ফুৰিয়ে থাকো, মই বৰ্তমান আৰু ৰিচেণ্টলি তোমাৰ অৰুণাচল প্ৰদেশৰ পৰাও আহিলো।
অ।
অৰুণাচল প্ৰদেশৰ তোমাৰ পাছিঘাট, পাংগী আৰু পাছতে তোক আৰু যোনটো তোমাৰ আমাৰ অৰুণাচল আৰু চাইনা বৰ্ডাৰ আছে।
উম।
যোন তাৰে পৰাও আহিলো। জাগাটো কিন্তু একদম বিউটিফুল। মন কিন্তু কথাটো হ'ল আমি বেছি ফটো উঠিব নোৱাৰিলো কাৰণ সেইখিনি জেগা তোমাৰ ট্ৰান্সপিৰেঞ্চি এৰিয়া পৰি যায় ন বন্ধু, বহুত মানে টে এৰিয়া হয় বহুত চিকিয়ৰকে ৰাখে আমাক, ফোন - চোন লৈ যাব নিদিলেই। টো উঠাইছে কেমেৰাত বাট সেইখন ফটোখন নাপালোৱেই আজিলৈ। নহ'লে তোমাক দেখাব পাৰিলো হয়। কিন্তু মই তোমাৰ এনে অৰুণাচলত যোৱা ফটো কিছুমানো তোমাক দিছো। তুমি চাইছা জানো ইনষ্টাগ্ৰামত?
অঁ অঁ দেখিছো চাগে।
উম, তাতে অৰুণাচলৰ যোনটো ৱাৰ মেমৰিয়েল আছে ৱাৰ মে ৱাৰ মেম'ৰিয়েলৰতো লগলৱাৰতো
উম।
ৱৰ্ল্ড ৱাৰটো ৱাৰ মেম'ৰিয়েল তোমাৰ
অঁ অঁ।
তাতে তোমাৰ আমাৰ যোনটো মানে ইণ্ডিয়া চাইনা আৰু বাৰ্মা আৰু জাপানৰ তোমাৰ ৱৰ্ল্ড ৱাৰ ছেকেন্ড ৱল্ডৱাৰ হৈছিল তেতিয়া এটা ৰাস্তা বনাই আছিল নহয় বন্ধু মনত আছে নে নাই?
অঁ অঁ, নামটো ভালকৈ মনত নাই ৰ'বা নামটো কি আছিল।
হা হা বন্ধু?
নামটো ভালকে মনত নাই ৰবা ৰাস্তাতো কি আছিল বা।
অ, মোৰো ৰাস্তাতো কিবা আছিল মইয়ো পাহাৰিলো দেই ব ন্ধু নামটো, সেইবোৰ জাগাও আমাক দেখাইছে। অঁ অঁ বন্ধু বৰফ আছিল বৰফ আছিল, তোমাৰ যোন আমাৰ হেৰি হয় তোমাৰ এখন কি নাম আছিল। মুখতে নাহে দেখোন নামটো, কাঞ্চনজংঘা কাঞ্চনজংঘা এখন অৰুণাচল পৰা দেখা পাই নহয় বন্ধু।
অ অ, ভালকে দেখা পায় মইয়ো দেখিছো ৰবা।
কাঞ্চন কাঞ্চনজংঘা পাহাৰখন দেখা পাই ধুনীয়াকৈ। তাকে ধুনীয়া জাগা পিছে অৰুণাচলখনো বেয়া নহয়, ওলাবা ঘূৰিব ওলালে মোৰ লগত ওলাবা বন্ধু তোমাক মই ধুনীয়া ধুনীয়া জেগাত লৈ যাম ফুৰাবলে।
উম, কম দিয়া এইটো জুক' ভেলীত যাওঁ নেকি। ফোন কৰি।
ঠিক আছে দিয়া বন্ধু ৰাখিছো তেনে।
ঠিক আছে দিয়া, উম।